হেল্ল'
উম ভালে আছা
অঁ আছো তুমি
উম ময়ো ভালে আছো দিয়া
অ'
উম ব'লা আজি আমি চিপছৰ তপিকত কথা পাতো
ঠিক আছে
অঁ চিপছটো বহুত ধৰণৰ চিপছ আছে ন উম যেনেকে তেড়ে মেড়ে লেছ কিমান কি কি উলাইছে আৰু কি কি আছে পফকন
মিনোজ
অঁ তাৰপিত অ দৰিত দৰিতচ
এমি
য়াও মিমি ত য়া মোৰো কিমান ফেভাৰ আছে ন ৰিংছ তাৰিছতংছংছ
ৰিংজু আছে অঁ অঁ
অঁ আঙুলীত লগাই লগাই
হ হ
অঁ
তোমাৰ এনে কোনটো ভাল লাগে
মোৰ এনে তেৰি মেৰিটো ভাল লাগে। আৰু কি মই মানে আগতে ম বহুত খাইছিলো জানা। তুমি মানে ইমান ভাল লাগিছিলে কিন্তু মানে আতা। অৰেঞ্জ ফ্লেভাৰত অৰেঞ্জ কালাৰত। তেৰে মেৰে পেকট এটা ওলাইছে সেইটোও ভাল লাগে খাই।
পুদিনা।
পুদিনাটোতো নহয় হেৰী কেইটা অৰেঞ্জ কালাৰ সেইটো মচালা। অৰেঞ্জ যে উম কুৰকুৰে। কুৰকুৰে।
অ কুৰকুৰে অ অ।
খাইো ভাল লাগে বহুত। তাৰ পাছতো তাৰপিছতে পফ কন
অ পফ কণ অ অ পফ কৰ্ণ পফ কৰ্ণ অ সেইটো চাগে চিপছত নপৰেই নেকি নে। ফৰেবা।
নাই পৰে পৰে সেইটো চিছচেদি বনাই ন।
অ আচ্ছা আচ্ছা অ অ মোৰো তেৰেমেৰে ভাল লাগে উম তেৰেমেৰে।
ৰিংছ খাই পাৰিছা নে?
অ সৰুতে খাইছিলো, বিন তেৰেমেৰে মানে বেছি ভাল লাগে। একেবাৰে মানে চিপচ বুলি কলে তেৰে মেৰে অ এতিয়া তোমাৰ নতুন কে যে মই তেৰে মেৰে কুৰ কুৰে তাৰপাছত দৰিতচ তুয়ামি।
অ অ।
এ নিয়ামও খাইছো, আ ৰিঙো খাইছো, দেন তোমাৰ এইটো পফকন যে অ মই খাইছো আৰু বহুত কিবা কিবি লেচো খাইছো। মানে গোট গোটেই যিমান বিধ ওলাইছে গোটেই ট্ৰাই কৰিছো। কিন্তু ফেভৰেত হিচাবে তেৰে মেৰে আৰু মানে। সেইটোৱে বেছিকে খোৱা যায়।
উম ভাল লাগে সাই ন উম আৰু মানে এনেই ফ্ৰী হৈ থাকিলে। কেতিয়াবা ক'বাত গ'লে এনেই আৰু এটা চিপটো লৈ পেলাই খাও আহি ভাল লাগে আৰু।
অ অ খাই ভাল লাগে আৰু। আৰু যে কিবাটো যে চিপচ আছিলে যে তুমি খালে তুমি যে গিফ্ট পোৱা যে।
অ ৰিংছচ নেকি?
ৰিংছ নহয় কিবা মানে এইটো তোমাৰ নৰ্মেলী। কোম্পানী নহয় মানে মানে নৰ্মেল লোকেল ব্ৰেণ্ডৰো মানে। এতি তোমাৰ চিপচ ৰ চব মানে কিবাকিবি পায় বস্তু।
অ কিবা অ গাড়ী চালি পায় ন গাড়ী ষ্টিকাৰ দল পাই ৰিং পায়। আঙুঠি পাই অ-অ মইও জানো বহুত পাইছিলো সেইবোৰ। সেইবোৰ ভাল লাগে ন।
ভাল লাগে আৰু এইবোৰ চিপছৰ এইবোৰ, খায় আৰু।
অ-অ তুমি এনে আৰু কিছুমান চিপচ থাক ন বহুত টেঙা-টেঙা লাগে ন।
অ যেনেকে তেৰে মেৰেৰ পুদিনাটো যে, মোৰ ভাল নালাগে ইমান এটা মোৰ তেৰে মেৰেৰ নৰ্মেল টোই ভাল লাগে।
অ পিংকালাৰ-পিংকালাৰ-পিংকালাৰ অ আৰু তুমি-তুমি আমাৰ কি-কি ট্ৰাই কৰিছা? চিপচ
ট্ৰাই-ট্ৰাইটো মই গোটেই বিধৰে কৰিছো। ত
অ আৰু লিচুৰো কৰিছা লিচু-লিচু লেচুৰ গোটেইকেটাই খাই পাই
অ' লেচৰ অ চিল্লী মাচালা স্পাইচি খাইছো গোটেই।
অ' তাৰপিছত টমেট আছে লেচৰো বহুত ব্ৰেন হেৰি আছে ন চিজো আছে অ ভাল লাগে খাই ন উ। অ মইও খাইছো। সেনেকে মানে মোৰ বেছি কি হয় জানা জলা চিপচ মানে লাইক জলা-জলা, চিপাবোৰ খাই ভাল লাগে স্পাইচি পিছত দিয়ে অ সোৱাদতটো নাই কিন্তু সেইবোৰ খালে আকৌ বেছি জলাও লাগে দে।
উম-উম।
উম সেইটোৱে আৰু
অহ
উম তাকেই আৰু। ক'ৰবাত গলে চিপচ-টিপছ, বেগত ভৰাই লৈ যাও আৰু পিকনিক চিকনিক অ' চিপচো থাকিব মানে সেইটো খাই ভাল লাগে যেনেকে মানে চিপছ এইটো চিপছ চাটো বনাব পাৰো।
অ চিপছৰ যেনেকে মছলা চছলা দি কেনে
একদম মানে এক মিক্স কৰি তাতে কিবা কিবি ভুজিয়া চুজিয়া ধালি চিপচত হৈয়ে গল। অ'। লগত সেনেকে পিকনিক চিকনিক
পিকনিক গ'লে অ', বা ফুৰিব গ'লে ক'বাত, উম, উম, অ'।
ভাল লাগে। উম, মানে চিপ্চে দিও মানে বহুত কিবা-কিবি আইটেমচ হৈ যায় আৰু বনোৱা।
অ' পিকনিক গলে আৰু মানে চিপচে দিয়ে বহুত তিনি-চাৰিটা আইটেম পাৰি আৰু।
অ' চিপচ থাকিব আৰু বেগত মানে যতে যাওঁ আমি।
ধৰা ভাজা বনালা বা তোমাৰ কিবা এনেকে মানে বহুত প্ৰকাৰৰ বস বস্তু পাৰি আৰু বনাব।
অ' মইতো জানা? মই ভাত লগতো চিপচ খাওঁ। তুমি
অ', অ', মোৰ মায়ো খাই জানা, হা। অ', মানে আৰু মই তেৰে মেৰে খাই ভাল পাওঁ। বেলেগ আনা নাযায় সেনেকে। মানে যদি ভাতৰ লগত খাইছো মাক লাগিবই তাৰ মানে। এনেকুৱা আৰু খাই ভাল পায় অহ, তমানে জ্বলাত অফ' কৰ অফ' কৰ মানে যদি জ্বলা জ্বলা পালে মানে ভাল লাগে ভাতৰ লগত খাই।
উম উম, তাকে। আৰু হৈ আছে বহুত ধৰণে আছে কিছুমান অ', কিছুমানত জ্বলাও নাথাকে।
অ', অ', অ', প্লেইনটো নৰ্মেলি ভাল লাগে কিন্তু তোমাৰ জ্বলা হ'লে বেছি ভাল লাগে আৰু
উম উম উম তাকে উম উম তাৰপিছত সেয়াই আৰু।
উম, অহ।
উম, আৰু তপকন-প'প
অ', অ', প'ফক'ৰ্নটোও খাই পাইছোঁ কিন্তু নৰ্মেল চিজেদি বনাই।
অ', সেইটোতো নৰ্মেলে বনাই, কিন্তু সেইটোত ইমান মানে একো মচলা চছলা নাথা কে নৰ্মেল থাকে আৰু সেইটো চিজটো, অ', টো আমি পপকৰ্ণটো তো দোকানতো পাওঁ কিনিবলে পেকেটে পেকেটে ন হেতু ভাল বহু ঘৰত মানে কুকাৰত দি কিনে বইল হৈ কিনে। হৈ যায় আৰু
অ', অ', অ', সেনেকে পাৰি আৰু, উম, উম।
খাব পাৰি আৰু কৰ্নটো কিন্তু বেলেগ চিচটো, উ, উ, কিন্তু বেলেগ চিচবো খৰচ নহয় বহুত মানে কষ্টত আছে জানা মানে বেলেগ চিপ চুতি বনাব যাওঁ আমি। কিন্তু বহুত কষ্ট আছে, উ, বস্তু-বস্তুটো লাগে আৰু মানে, মানে ৰখাই থৈ দিব লাগে মানে, আলু যদি কাপ সিটো মানে এদিন মানে এক্দম মানে খোলা জাগাত থৈ দিব লাগে।
অ', আৰু কিছুমানত অ', কিছুমানত বেছিকে বনালে এক দুদিন লাগে আকৌ হেইটো
উম, উম, তাকে আৰু আমি চেপতে দিব লাগি চিপচপুৰ, চেপতে থাকে ন চিপচপুৰ, যেনেক এইটো বিংগ, বিংগ, এইটো বিংগ মেডেংগ
আহ, আহ, আহ।
নেগো চেপত দিয়াটো টাইম লাগে ন
উম, অ'।
দিয়া আজিৰ কাৰণে এই খিনিয়ে, আৰু পিছত কথা পাটিম।
ঠিক আছে দিয়া, অ'।